হেল্ল',
অ', কোৱা?
আহ', কি কৰিছা হে',
এ', এনে আছো ৰ'বা তুমি?
মই', এই মাত্ৰ এই', খেলিবলৈ গৈছিলো খেলি পেলাই আহিলো ৰবা, ফুটবল খেলিব গৈছিলো।
অঔ', খেলিব, খেলা খেলিব গৈছিলা নেকি?
অ', এই ', আমাৰ ইয়াতে ওচৰতে এখন খেলপথাৰ আছে তাতে তোমাৰ ফুটবল, ক্ৰিকেট, এইবোৰ হৈ থাকে তাকে বোলো মই এনে আহোতে সদায় দেখি আহো আৰু আজি ভাবিলো মই অকনমান খেলি আহো সেইবাবে গুচি গলো আৰু খেলিবলে।
তাকেই দিয়া সিহঁতক দেখি তোমাৰ স্কুলৰ দিনবোৰলৈ মনত নপৰে নে?
এ', সেইবাবেতো গ'লো মানে স্কুলত আগতে খেলিছিলো ন', সন্ধিয়া- সন্ধিয়া, এতিয়া সেইবাবে মই', ভাবিলো অলপমান স্কুলৰ কথাবোৰ মনত খুলাই-খেলিবলৈ যাওঁ তাতে তোমাৰ লগৰীয়া বন্ধু কেইজনমানক লগ পালো সিহঁতে খেলি আছিল একেলগে খেলিলো আৰু।
তাকে মোৰো তেনেকুৱা হয়', দিয়া মানে এইবিলাক সৰু-সৰু ল'ৰা-ছোৱালী খেলা', - -খেলা দেখিলে মানে মোৰো তেওঁলোকৰ ওচৰত যাই কিনে ক'ম যে, এই বেট পাত দিয়াচোন দুটা বল কোবাও বা অলপ ফুটবল খেলো দিয়া মানে তেওঁলোকক দেখি সেই পুৰণা দিনবোৰ মনত পৰি যায়, আৰু মানে তেওঁলোকক খেলিবলৈ মানে, তেওঁলোকৰ লগত খেলিব মানে যিটো পুৰণা স্মৃতি আছে সেইটো আৰু।
হয়', দিয়া এতিয়া আৰু পঢ়া আৰু আন কামৰ বাবেহে তেনেকৈ খেলিব নোৱাৰো। নহলেবা তো যিটো খেলৰ উপকাৰিতা তাৰ বিষয়ে যদি ভাবো এতিয়াও মানে সময় উলিয়াই অলপমান খেলিব পৰা হয় আৰু।
হয়', দিয়া তুমি ঠিকে কৈছা, এই যিটো আহ', খেলৰ যিটো গুৰুত্ব সেই খেলৰ গুৰুত্বটো আজিকালি লৰা-ছোৱালীয়ে কমকে দিয়া হৈছে দিয়া। কিন্তু ইয়াৰ যিটো খেলৰ উপকাৰিতা নহ', সেইটো ভাবিলে মানে বহুতেই বেছি আৰু কবলৈ গলে।
খেলতো হয়ে দিয়াচোন একেবাৰে মানে খেল কেৱল মনোৰঞ্জনৰ বাবে নহয়তটো ই', তোমাৰ শৰীৰ আৰু মন দুটাকে সুস্থ ৰাখে। আৰু ধৰা নিয়মিত যিবিলাকে খেলা মানুহ আৰু সাধাৰণতে অধিক সক্ৰিয় আৰু ফূৰ্তিবাজ হয়
সেয়ে দিয়া এই বৰ্তমান সময়ৰ যিটো মানে যুগ আছে ন', যিটো প্ৰজন্ম আছে সেইটোৱে খেলত যিটো শাৰীৰিকভাৱে যিটো খেল হয়, সেইটোক মানে গুৰুত্বটো কমেই দিছে, এতিয়াৰ সময়ত মানে এতিয়া তেওঁলোকে মানে এই যি কোৱা হয় ন এই মোবাইল ফোনতে ব্যস্ত এতিয়া', তাৰমানে ওলাই নাযায় আৰু কোনোৱ সন্ধিয়া সময়ত ফিল্ডলৈ, মানে খেলিবলৈ হওঁক বা দৌৰিবলৈ হওক মানে যিকোনো শাৰীৰিক কাম কৰিবলৈ নোখোজে আৰু।
সেইটো সঁচা দিয়া মানে খেলৰ জৰিয়তে মানে যিটো শৃংখলাই হওক ধৈৰ্য্য - পৰিশ্ৰম আৰু দলবদ্ধ ভাৱে কাম কৰা যিটো শিক্ষা, সেইটো পোৱা যায় আৰু এই গুণবোৰ ধৰা জীৱনৰ সকলো ক্ষেত্ৰতে কামত আহে আৰু আত্মবিশ্বাস দিয়ে দিয়াচোন।
অ', দিয়া আৰু মোৰ', -মোৰ ', দেউতাও কয় যে', যি মানে ল'ৰা-ছোৱালীয়ে খেল-ধেমালিত অংশ লয় আৰু মানে তেওঁলোকৰ যিটো মনৰ আত্মবিশ্বাস সেইটো মানে বেছি হয় আৰু মানে দুগুণ হয় আৰু কবলৈ গ'লে।
বা', আৰু সকলোৰে মানে এটা', - এটা', প্ৰিয় খেল থাকেতো ত', সেই ক্ষেত্ৰত তোমাৰ প্ৰিয় খেলটো কিনো?
মোৰ প্ৰিয় খেল পিছে মই', ক্ৰিকেট খেলি ভাল পাওঁ। আৰু বহুত মানে ক্ৰিকেটৰ মই আৰু মানে দিবানা আৰু কবলৈ গ'লে, তুমি কি ভাল পোৱা পিছে?
মই', তোমাৰ ফুটবল ভাল পাওঁ ৰবা ফুটবল খেলি থাকো।
অ', পিছে তুমি মানে কেনে তুমি ফুটবলৰ মানে কোনটো টিম আছে ন', বহুত কোনটো টিমক ভাল পোৱা পিছে?
এনে সেনেকুৱা তোমাৰ বিশেষ টিম বুলি কথা কবলৈ গ'লে, তুমি এতিয়া আন্তৰাষ্ট্ৰীয় টিমৰ কথা সুধিছা নে কি সুধিছা বা সেইটোৰ ওপৰত কথা দিয়াচোন?
আন্তঃৰাষ্ট্ৰীয় সুধিছে দিয়াচোন আন্তঃৰাষ্ট্ৰীয়টোৱে কোৱা?
আন্তৰাষ্ট্ৰীয় বুলি ক'লে ', -তোমাৰ এই মোৰো ভাল লাগে বিশেষকে তোমাৰ যিটো 'পৰ্তুগালৰ টিম' আৰু যিটো 'ব্ৰাজিলৰ টিম, ' সেইটো আৰু মই বহুত আগৰ পৰাই মানে সিহঁতৰ খেলবোৰ চাওঁ আৰু সেইকাৰণে ভাল লাগে বাকী তোমাৰ, ক্ৰিকেটৰ ভিতৰত কি টিম ভাল পোৱা মানে?
ক্ৰিকেটৰ টিমতো মই মইতো ইণ্ডিয়াকে ক'ব লাগিব ন', মই ইণ্ডিয়াকে ক'ব লাগিব। আৰু তোমাৰ ধৰি লোৱা আই পি এলৰ ক'বলৈ গ'লে আছে আৰু মই যিটো চেন্নাই চুপাৰ কিংছ সেইটো আৰু
অ', আই পি এল, আই পি এল মোৰো আছে ৰ'বা ' ৰয়েল-চেলেঞ্জাৰছ-বেংগালুৰু' আৰ', - চি', -বি', বুলি যে কয় সেইটো।
অ', তুমি বিৰাট ফেন চাগে।
তাকে ৰবা, তাকে ভাবো মানে সেইটো তুমি খেলৰ যিটো গুৰুত্ব নহয়, ক্ৰিকেট মই ভাবো যে, তোমাৰ আমিতো বেছিভাগ আমাৰ ইয়াতে কি হয়, কি কয়, মানে তোমাৰ ক্ৰিকেট আৰু ক্ৰিকেটকে বেছি গুৰুত্ব দিয়া হয় দিয়াচোন। কিন্তু তোমাৰ বেলেগ যিবিলাক খেল আছে, সেইবিলাকৰ গুৰুত্বটো তুমি মানুহে অলপ মান কমাই পেলাই আৰু সেইবিলাকৰ গুৰুত্বটো বুজি নাপায় নে কি? মানে ধৰা সকলো ক্ষেত্ৰতে অলিম্পিকত গ'লেতো সকলো খেলেই হওঁক দৌৰাই হওঁক বা তোমাৰ বেডমিণ্ট টনে হওক, হকিয়ে হওক, এই সকলো খেলৰ এটা এটা গুৰুত্ব আছে ন আৰু সেই ক্ষেত্ৰত মানে আমি মই ভাবো যে আমাৰ ভাৰতবৰ্ষই যিমানখিনি উন্নতি লাভ কৰিছে বা যিমানখিনি মেডেল বা পদ লাভ কৰে। কিন্তু সেই হিচাপে আমি যিবিলাক ধৰা যিবিলাক খেলুৱৈ থাকে তেওঁলোকক আমি সেই হিচাপে সন্মানটো দিব নোৱাৰো কিন্তু
ঠিক কৈছা দিয়া তুমি এইটো কথা মই এটা এজন ক্ৰিকেটাৰ ফেন হৈ কৈছো আৰু মানে যিটো গুৰুত্ব বা যিটো আমাৰ ক্ৰিকেটৰ আমাৰ যিটো ৰিলেশ্বন- বুলি ক হয় ন ত সেইটোক মানে তোমাৰ বেলেগ টো অ মানে খেলা ধূলা আছে সেই খেলা ধূলাবিলাক মানে বহুতেই মানে তাৰ যিটো প্ৰচাৰ বা তাৰ যিটো যিটো তোমাৰ চোৱা মানুহ সেইটো বহুতেই খুবেই কম মানে মানে ফুটবলে হওক তোমাৰ ধৰি লোৱা এই বেডমিন্টনে হওক কাব কাবাডীটো বৰ কিন্তু চলি আছো কাবাডীটো মানে অলপ চলপ আছে এ ঠিকে মানে ভাৰতত- আৰু তোমাৰ এই হওঁক আহ হকী হওক বা তোমাৰ এই বাস্কেটবল আৰু অন্যান্য যিবিলাক খেল আছে সেইবিলাক যিটো প্ৰচাৰটো কমেই হয় আৰু সেইটো আমি মন দিয়া উচিত আৰু সেই কাৰণ সেইবিলাকেত অলিম্পিকত হওক বা তোমাৰ এইবিলাকত মেডেল আন সহায় কৰিব নোৱাৰা মানে ভাৰত যিটো নাম আৰু উজ্বলাই আনিব, ত' ত' এতিয়া তোমাৰ ধৰি আছে ফিফা চলি আছে। ফিফা ৱৰ্ল্ড কাপ ত' তেজিত ইণ্ডিয়াই ভাল খেলিলে হয় ইণ্ডিয়াৰ ফুটবল টিমটোৱে ত' তেতিয়া তেওঁলোকৰ খেলা আমি চাব পাৰিলোঁ হয়, তেওঁলোকক আমি চাপৰ্ট কৰিব পাৰিলোঁ হয়। ভাৰতৰ টিমটোক ভাৰতৰ টিমক কৰিমেই আমি দিয়াচোন য'তে নেখেলিলে কিয় খেলিলেই হওক বা নেখেলিলেই হওক। কিন্তু আমি আহ বেলেগ খেলবোৰকো আমি সিমানে গুৰুত্ব দিব লাগে আচলতে আৰু চৰকাৰেও তাৰ ওপৰত কিছুমান আহ মানে ব্যৱস্থা লব লাগে আৰু
হয় দিয়া বাৰু তোমাৰ এই মানে ভাৰতৰ ফুটবল টিমৰ কথা ক মনত পৰিল ৰবা এতিয়টো তোমাৰ ফিফা ৱৰ্ল্ড কাপো আৰম্ভ হৈছে নহয় তাতে এনে তুমি ফুটবল চুতবল চোৱানে? কাৰোবাক চাপৰ্ট কৰা নে?
অ মই ফুটবল নেচাও বুলি নকওঁ বাৰু আৰু মই ফুটবল এজন মানুহৰ কাৰণে চাও আৰু এডৱাল এইটো সেইটো নিশ্চয় তুমি জানাই সেইটো তুমি হলেও এবাৰ তোমাক মই অ গেছ কৰিব দিছো কোৱাচোন কোন সেটো
এ সেইটো গেছ কৰা বস্তু নহয় দে সেইটো সকলোৱে জানে আৰু কিন্তু তুমি মানে এটা কথা লক্ষ্য কৰিছা চাগে ন বৰ্তমান সময়ত আমি ধৰা আমাৰ এতিয়া যেনেকুৱা ৰুচি আৰু খেলৰ প্ৰতি হওক মানে আমি খেলবোৰ চাই ভাল পাওঁ বা নিজে খেলিও ভাল পাওঁ কিন্তু বৰ্তমান সময়ত কি হয় আজিকালি ল'ৰা ছোৱালীয়ে বেছিভাগ দেখিবা যে খেলিব ইচ্ছা নকৰে বাহিৰত যাব ইচ্ছা নকৰে ঘৰটোৰ ভিতৰতে মোবাইল ফোনটো ল'ব আৰু মোবাইলৰ ভিতৰতে মানে সোমাই থাকে আৰু এনি টাইম সেইটো মানে বহুত এটা ডাঙৰ সমস্যা বুলি মই ভাবো দে। কাৰণ ধৰা খেল, খেল মানে এটা মনোৰঞ্জনৰ বিষয় নহয়টো। ই তোমাক ধৰা শাৰীৰিক ভাৱেও সুস্থ কৰি ৰাখে, মানসিকভাৱেও সুস্থ কৰি ৰাখে। সেইকাৰণে আজিকালি দেখিবা আৰু ল'ৰা ছোৱালীবোৰ মানে শাৰীৰিকভাৱে সুস্থ নহয় সিহঁত। মানে তোমাৰ বেছি সময় যদি সিহঁতক থিয় কৰাই থৈ দিয়া দুৰ্বল হৈ পৰে বা মূৰ ঘূৰাই পৰি যাব। এনেকুৱা অৱস্থা আহি পৰে আৰু সেই ক্ষেত্ৰত মানে অলপ চিন্তনীয় বিষয় কিন্তু এইটো।
একদম ঠিক কথা কৈছা মানে এইটো এটা খুবেই চিন্তনীয় বিষয় আৰু তোমাৰ ক'বলৈ গ'লে। তোমাৰ যেনেকে ঘন্টাৰ পিছত এই ঘটা নতুন প্ৰজন্মই যেনেকে এইবিলাক মানে আজিকালিৰ দিনত মবাইল বা কম্পিউটাৰত সোমাই থাকে ন এইটো মানে বহুতেই বেয়া কথা তোমাৰ যিটো শৰীৰৰ যিটো অহল হৈ পৰে এইবিলাক মানে শৰীৰটো মানে এলহুৱা হৈ পৰে মানে একো কৰিবলৈ পিছত মন নাযায় আৰু তেওঁলোকৰ আৰু তেওঁলোকৰ মানে ভৱিষ্যটো বহুত বেমাৰ হোৱা মানে সে চান্স আহি পৰে আৰু তেওঁলোকৰ বেমাৰ হ'ব পাৰে সেনেকুৱা আৰু ত তেওঁলোকে নিজৰ শাৰীৰিক যিটো অৱস্থা আছে সেই অৱস্থাটো নিচেই ধ্যান ৰখা উচিত আৰু মানে তেওঁলোকে সৰু সুৰা খেলাই হওক তে ধৰি লোৱা ওচৰতে ধৰি লোৱা তোমাৰ কাবাডী হওক তোমাৰ ধৰি লোৱা ক্ৰিকেটে হওক সৰু সুৰাকে ফুটবলে হওক আজিকালিতো ফুটবলৰ গ্ৰাণ্ডো ওলাইছে ন মানে তোমাৰ যিবিলাক অট্টালিকে তাৰে ওপৰতো মানে কিছুমান কুৱা গ্ৰাউণ্ড বনাই দিয়ে এনেকুৱা তাতেও খেলিব পাৰে এনেকুৱা ত' সেইবিলাক কৰি কিনে তেওঁলোকৰ স্বাস্থ্য যিটো সেইটো ভালে কৰি ৰাখিব পাৰে আৰু
অ সেই ত হয়য়ে দিয়াচোন আৰু আজিকালি মানে স্কুল বিলাকতো সেনেকুৱাই পৰিস্থিতি দিয়াচোন স্কুল বিলাকত ইমান খেলৰ প্ৰতি গুৰুত্ব চৰুত্ব দি দিয়া নহয় আগতে আমি যেনেকে সকলো প্ৰতিযোগিতাত ভাগ লৈছিলে আজিকালি দেখিবা যে প্ৰতিযোগিতাত ভাগেই নলয় ল'ৰা-ছোৱালীয়ে ত' সেইবাবে মানে এটা ডাঙৰ সমস্যা হৈছে আৰু এই খেল ধেমালিৰ ক্ষেত্ৰত কিন্তু তোমাৰ মই ভাবো আৰু যে বৰ্তমান সময়ত যি চলি আছে বা যেনেকুৱা চলিব আগন্তুক দিনটোত সেই হিচাপে আমি মানে কেইটামান মানে আমাৰ ইণ্ডিয়াত ক'বলৈ গ'লে কেইটামান খেলৰে চিন ৰৈ যাব যেন মোৰ লাগিছ। বাকী খেলবোৰ বাদ দি
এতিয়া আমাৰ আহ ভ ভাৰতৰতো বহুত ৰাজ্যত বহুত বিভিন্ন খেল আছে তোমাৰ অসমকে ধৰা অসমতে কিমান খেল আছিল তোমাৰ সেই খেল বিলাকৰ যাই থৈ এতিয়া একো নোহোৱা হৈছে মানে মানুহ বিলাকে কি হৈছে নাজানো আৰু মানে এই খেলিব ইচ্ছা ন কাৰণে কিয়ে মানে মানে খেল বিলাকৰ প্ৰতি মানে ৰুছ চিয়ে নোহোৱাই গৈছে মানে অকল মোবাইল অ কম্পিউটাৰ বা কিছুমান মানে অ কিছুমানতো জানাই মানে খেলিবই নোখোজে আৰু ক'বলৈ গ'লে বা। মানে বহুত অ বেয়া দিন আহিব আৰু এই ইণ্ডিয়াৰ ভাৰতৰ যিটো খেল ব্যৱস্থা লৈ বহুত বেয়া দিন আহিব।
দিয়া আৰু আমি ক'লেওনো কিনো সলনি হ'ব যদি মানুহে নিজে সলনি নহয়। নে কি কোৱা?
তাকেই দিয়া, বাৰু ভাল লাগিলে কথা পাতি এনেকুৱা আৰু মানে এনেকুৱা টপ, মানে ওপৰত আমি কথা পাতিব লাগিব টপিকৰ ওপৰত।
অ দিয়া তাই ৰাখিছো দিয়া আজিলৈ।
দিয়া দিয়া।